হেল্ল'
অ, শুনিছনে?
শুনি আছোঁ।
উম,
হা?
অ,
ঔটেঙা মাগু মাছ, শিঙি মাছ পুঠি মাছ, তেনেকে খা-খাই পেলাই ভাল লাগে টেঙা দি
ভাল, উম, ভাল লাগে। আপাৰ তহঁতৰ ঘৰত ৰুইছাই নাই মাহঁতে মাটি?
আমাৰ মাটি আজি দু দুবাৰ ৰুলে মানে তোৰ কি হ'ল আমাৰ মাটি কেতিয়াবা কথা আছিল ছিলে।
অ,
তাৰ পিছত এই ৰ'দ দিছে ন কেনেকুৱা ৰ'দ মাৰিছে পুৰা খৰ মাৰি দিছে ন।
উম, উম।
তাৰ পৰাৰা খৰ মাৰ দিয়া দেখি মানে মাটিটো পূৰা শুকাই গ'ল পানী চানী নাইকিয়া হ'ল বোগা দিব নোৱাৰা হ'ল।
অ,
তাৰপিছত এতিয়া সেই আজি টেক মাতি আনি বোকা দি তাৰ পৰা ৰুই মেলি আজৰি এতিয়া।
অ, ঠিকে আছে। ফোন কৰিছিলে সেইদিনাখন মাৰ মই মানে ফোনটো ৰিচিভ কৰিবলৈ নাপালোঁ তাৰা ফোন কৰিব লে পাহৰিয়ে থাকিলোঁ।
অ, অ,
ভণ্টিয়ে কৰিছিলে নেকি?
অ, অ, অ।
এই ভ-ভন্টিয়ে মোক মাতিে আছে ঘৰলৈ মই যোৱাহে নাই যাব লাগিব।
অ, কেতিয়া যাবি?
উম,
কেতিয়াকে যাবি?
মই যাম নেকি, কাইলে মানে যাম চাগে।
অ,
তাৰপা হেৰিয়ৰ, ভাত পানী কিহে খালি?
এয়া, দালি তাৰ পৰা কঠাল গুটি দিছিলোঁ তাৰপা ৰঙালাও মাছ এনেকে ভাজিলোঁ সেয়াই।
মছ ক'ত পালি?
আনিছিলে কালি।
পানীৰ মাছ নে লোকেল?
চালানি
চালনী মাছটো খালে বেয়া। আমাৰ, আমাৰ কাৰণে চালানী মাছতো বহুত বেয়া হ'লেও খা, হয়।
অ, খাওঁ।
চোৱালি মাছতো খাব নালাগে না, তো, লোকেল মাছতটো খাব লাগে। যি, যি, হলে দহ টকা বেছি হ'লে লোকেল মাছটো খাব মানে মাছটো খাব লাগে।
আহ।
চালি মাছটো মানে ধৰি লও, বহুত বেমাৰৰ কাৰণে। বেয়া বহুত ঠাণ্ডা ন, আৰু ফ্ৰিজত দহ দিন, পোন্ধৰ দ, ত্ৰিশ দিন, চল্লিশ দিন, ফ্ৰিজত ভাই থৈ দিয়ে।
জানো আৰু এতিয়া নাখায় কি কৰিবি অ'।
উম।
সেইফালে কণ ৰছে নাই ব'।
আছে, আছে।
এইবোাক কাৰেণ্ট চাইনো নাই নহয়। একদ কালি বাৰটা বজাৰ পৰা কাৰেণ্ট নাই।
আমাৰও নাছিলে, ৰাতিপুৱা আহিছে, দছটা মানত।
অ, আমাৰ কাহদে নাই, এতিয়া নাই। কাইতে নতি, ন।
আছে ইয়াত বু
উম। বৰ দিগদাৰ কৰিছে কণ গৰম, গৰম দিনত। কণ্টে বহুত বুৰুক অভিজ্ঞা কৰিছে বোলো। কতে, কণ্তে বহুত দিগদাৰ কৰিছে, গম দঙত।
ভাত পোৱা বন দি, নেকি।
ধান, বন, যাম মানে কোনে বনাম ন, আৰু।
উম।
ময় বনাব লাগিব ন, ভাতটো ন, কোনে বনাব।
উম।
পকাই আছে, নেকি ঘৰ ওচৰে।
আছে, আছে।
উ, আচ্ছা যদি আৰু নালাগে ক বলে আৰু প্লা, উম। ত, কবলে য, ন, কলে নাই কি।
চাৰ্জ কিমান আছে।
বাৰ পাচন, আছে।
আহ।
ক'বলৈ যোৱা কথা আছিলে নহয়, গ'লি নাই।
গ'লো অ'।
হ্লৈ
হা।
হে
হা।
থান নে মাজুলী, মাজুলী, যোৱাৰ কথাে আছিলে, আকৌ কিহৰ থান?
সেই নহয়, তাৰ পাৰীখন আহিলোহি।
নহয়ইে, সেইটো মোক কৈছিলে যে, এটা যাম বুলি মাজুলীলৈ।
এতিয়া নহয়, নহয় দেৰিকে বুলি কৈছিল পাছৰ
উম।
বিছ মাহ।
দোকান যোৱা নাই নেকি আজি।
নাই যোৱা, নাই যোৱা।
কেলে উম শৰুমাই নাই নে কি আছে
আছে আছে
হেৰি নাই নি কলেজ নাই নি ঘ মাই
নাই বন্ধ নহয় এতিয়া
গম বন্ধ নি গম বন্ধ দিলে নেকি আমাক দিয় ন ক বন্ধ
আহ কি
ইণ্টাৰ্ণশ্বিপ আছে আকৌ
আহ
তই বাবু আচিনী পাই থান
নাই পোৱাাহে লোৱাহে পায়
অ আমি তহঁত নোহয় তহঁতৰ নিযুত মই ন পা নহয়
উম
কছা নাই
পালো পালো
কিমান পালি মানে কেইটা কেিচ পালি
আহ পাঁচ ছয়টামান পালো
আমি আকৌ তিনিটাহে পাইছোঁ আৰু এটা পেইণ্ডিং হৈ যায় কেতিয়া সোমাই আৰু
অ
দিয়াৰ কাৰণে ভালেই হ'ল আকৌ
তাকাতো
নিজৰ খৰচটো ওলাই আছে পঢ়াৰ খৰচটো ওলাই আছে কিতাপ পাত্ৰ কিনা
উম উম হেৰি
তৰা কিমানকে পাই
অ বাৰশকে
অ অ
তৰপৰা খালে ফোন কৰিছ নে
নাই কোৱা
অ
তাই কোৱা নাই ময়ো কোৱা নাই সেইকাৰণে
মই কৰাই নাই বহুত দিন হ'ল
অ
উম তাই সেই মাতিবলে এ আছেই আমাৰ আমাৰ অকল অকমানহে ৰুলো এডৰা আৰু এইবোৰ আছেই
অ তলৰ কি পানী নাই নে কি পঠাত ৰোৱা নাই যে
আহ
তইৰা পথাদ পাই নাই নে কিনো ৰোৱা নাই
উ এ কালি বৰষুণ নি হে আমাৰ তুলিব আৰু আজি তুলি চাগে
উম বতৰৰ মহিমাৰ কথা ধৰিবই নোৱাৰি কেতিয়া কি দিয়ে এতিয়া কুননা যোনদিনা বৰষুণ দিব লাগে সেইদিনা ৰ'দ দিব যোনদিনা ৰ'দ দিব লাগে সদিনা বৰষুণ দিব সেইকাৰণে এতিয়া মানুহবোৰ চেইঞজ হ মানুহবোৰ টাইমৰ হব লাগিব
তাকে
থাক নতো খেতি নহ'বগে
একি হয়গে জানো
অহ
উ মাইনহঁতে ফোন কৰে ন
মানুহতে কৰিছিলে বিয়াৰ পিছতে কৰিছিলে বিয়া তাৰপিছত কৰাই নাই দুবাৰমান কৰিলে ফোন।
অ'। ইয়ালৈ আহিছিলে।
আহিছিলে।
উম, আহিছিলে মানে আমাৰ ঘৰলে নাহিলে।
অ'।
বাকী খবৰ খাতি ভাল।
অ', অ'। কৰ'বাত গৈ আছোঁ নে কিনো?
নাই যোৱা বহি আছোঁ বাহঁৰ তলতে।
অ'।
এ মানে আমা আমাৰ ট্ৰেক্টৰে হাল বাই আছিলে যে।
অ'।
তাৰপা হাল বাই পেলাই মানে মা- মানুহ এজন আহিছে মালিক এজন।
অ'।
উম, কিবা মানে তোৰ বেয়া হৈছে মানে বেকটো।
অ'।
বাই থাকোতে দুবাৰ বেয়া হ'ল মানে কিবা নট টট ভাঙি গ'ল আৰু। সেইটো আনি লগালে আকৌ এইবাৰ আকৌ কিবা এটা হৈছে মালিক আহিছে ভাল কৰিবলে।
অ' বৰ বেয়া হয়।
উম।
তাৰপৰা হেৰি ক'ত আছে? হাজবেণ্ড।
হাজবেণ্ড লখিমপুৰতে আছে আৰু।
অ'।
হাজবেণ্ড নহয় ৱাইফ ৱাইফ তই হাজবেণ্ড বুলি কৈছোঁ।
অ'। ভন্টিয়ে পঢ়িছে নাই।
নাই পঢ়া বহুত দিন আছে এতিয়া গৰম বন্ধ ক'ত পঢ়িব এতিয়া ফুৰিবহে আৰু।
এ এতিয়া তাই ফুৰিবলে নাই এতিয়া ট্ৰেইনত পালে।
টেইনত পালে বুলি আৰু তোৰ আৰু আমি হয় থকা নাই নহয় এতিয়াতো যুগ বেলেগ এতিয়াৰ যুগত ল'ৰা ছোৱালীৰ মোবাইলৰ হেৰি পুক সোমাল। এতিয়া পঢ়ি লাভ নাই এতিয়া ঘূৰিবহে পুৰা।
নহয় সেই টেনত পাইছে যেতিয়া এতিয়াৰ পৰা পঢ়িলেহে ভালকে হ'বগে।
উম, ক'লে কো নুশুন নুশুনে কথা এতিয়া আমি ধৰি লওঁ আমি ধৰি লওঁ যেনেকে গৰম বন্ধ দিনা আমি খেতিত লাগিছিলোঁ পথাৰত লাগিছিলোঁ কাম কৰিছিলোঁ এতিয়া পুৰা গৰম বন্ধ দিলে ল'ৰা ছোৱালী মামা ঘৰলৈ যাব। জেঠাই ঘৰলৈ যাব ফুৰিবলৈ যাব।
উম।
ক' তাৰপিছত।
অ' মানে তহঁতৰ হেৰি পাপু গ'ল নাই কামলৈ।
গ'ল গ'ল।
উম, ধুনীয়াাই হাৱা এটা মাৰি আছে পুৰা বাঁহনিৰ তলত।
অ'।
কিন্তু এনেই মানে তোৰ ওলাবই নোৱাৰি, চাহে হ'লে চাহ পৰি থকা জেগাতে। অকণমান থাকিলে শান্তি লাগে, এনে তই যাবই নোৱাৰ ওলায়।
অ'।
ভাগিনীয়ে ফোন চোন কৈৰিছে নে নাই?
কৰিছে আমাৰ ঘৰলে আহিব লাগে, মই বোলো মই যাম দেওবাৰে।
অ', অ'।
হ'ল ডাঙৰ মাত ফুতিছে খোজ কাহিব পৰা হৈছে।
অ'।
তাৰপৰা পনিৰ কিমান বনালি আজি?
এ, নাই বনোৱা বেছি গৰম যে।
হা?
গৰম যে নাই বনোৱা।
কিমান, কিমান বনালি হ'লোওঁ?
দুই কেজিমান হ'ব।
অ', ডাইৰেক্ট কলেওঁ হয় মই সুধিছো যে কিমান বনালি নাই বনোৱাটো। তেনেকে কথা কয় নি মানুহে।